কি কৰি আছ? এ আছো মই মানে গৰু লোৱাবলৈ গৰু দিবলৈ আহিছিলো এতিয়া মানে খোৱা পা উঠি পিনি। বাবাৰ ঘৰত নাই যে পথাৰলৈ গ গৰু সেইকাৰণে বোলো গৰু গেইটাকে দি থৈ আহোগে। তই কি কৰি আছ?
মই এইয়াই কি বুলি কয় শুই উঠি পেলাই ভাত দিয়া অ চাহ অকন খাই পেলাই আগফালে অকমান আহিছো তেতিয়া ত ফোন মাৰিছ।
অ অ অ বাকী খবৰ খাতি ভালেই।
ভালে ভালে ত ভাল
উম আছো আৰু ভগৱানৰ কৃপাত জীয়াই মেলি বাকি ঘৰত ভালনে তহত?
উম ঘৰত ভালে বাৰু।
অ ঠিকে আছে ঠিকে আছে। অ ভালে থকাটোহে লাগে বাৰু আজিকালি যোগত। উম উম উম বাকী ভাত পানী কিহে বনাই আছে তহঁতৰ ঘৰত?
ভাত এই তোৰ ভাজি ভাত বনাইছে দেকিয়া আলুগুটি ভাজিছে।
অ অ অ ঠিকেই আছে ঠিকে আছে উম উম উম হম ভালে ভালে। বাকী আমাৰ ঘৰত বাৰু হেৰিত তোৰ মটৰ মাহৰ ঘুগুনি বনাইছে, তাৰ পৰা আকৌ তিতা কেৰেলা, আলু গুটি এনেকে ভাজিছে বাৰু।
অ অ ঘুগুনি মানে আজি।
হয় ৰুটিটোহে নাই খালি তাৰ লগত খাবলৈ যেনিবা।
আহ ৰুটি দুটামান বনাই লোৱা হেতেন ভালে আছিলে।
অ এই মা মানে এতিয়া সেৰি পলিঅ ডিউটি যাব যে ত সেইকাৰণে মানে ৰুত ৰুটিটো নবনালে আৰু বত উম উম
অহঁ। তাকে তাকে।
নাই লগোৱা
অ।
ট্ৰেক্টৰ চেক্টৰ বোলো কামত লগাই আছ নে নে নাই লগোৱা? অ মানে তই তই ঘৰত আ- ছ এতিয়া।
ঘৰে এতিয়া ট্ৰেক্টৰ নিয়া নাই নিমহে অকমান পিছত ড্ৰাইভাৰ পোৱাহি নাই।
অ ঠিকে আছে ঠিকে আছে ড্ৰাইভাৰটো সোনকালে মাতিবি। অ ড্ৰাইভাৰটো সোনকালে মাতিবি, সোনকালে মাতিলেহে তোৰ মানে কাম খিনি অকণমান আগবঢ়িব। মানে তোৰ হেৰিয়ৰ কাৰণেও হ'ব। দাইৰ মানে হাল বাই মেলি।
এই উঠিবলৈ মনেই নকৰে আকৌ কি কৰিবি।
বি বোলে তই এই হাল বোৱাই দিনা কছো তাৰপিছত তোৰ তোৰ
অহ।
বেছি তাকবিতে কাকবি যে তৌ এশ টকামান মই তোক বঢ়াই দিম, তই ৰাতিপুৱা সোনকালে আহিবি তোৰে ভাল হ'ব তেতিয়া দেচোন।
তাকে নাহে আকৌ তাক মই কৈছিলো। মই তাক সৰহকে দিয়ে আছিলোঁ।
অ অ আৰু এশ টকামান বহাই পেলাই কৈছা অ এশ টকামান ব বহাই পেলাই কৈ চাবিচোন কিনো কিনো কয় তেতিয়া গম পাই যাবি উম উম। বাকী ব্ৰইলাৰ ফাৰ্ম যে খুলিম বুলি কৈছিলি খুলিলি নাই?
নাই খোলা নহয়।
অ কেতিয়া মানে খুলিবি?
এ খেতিতো উঠিলওক টাৰ পাছত হে খুলিম চাগে। এতিয়াতো সেই খেতি চিজেন এতিয়া খুলিবলৈ অসুবিধা হয় অকমান।
হ প্ৰ বাৰিষা যে এতিয়া মাটি চাটি অপ মেলা ধৰি পেলাই পেল, বৰ বেয়া মানে মাটিতটো দি থাকে যদি তোমাৰ হম উম। নাৰ এই দুবছৰে হ'ল বাৰু বোলো এখন থকা। উম উ?
তাকে তাকে তাকে, বোলো মই খুলিম বুলি ভাবি খুলিবহে পৰা নাই।
অ অ খুলিবি খুলিবি।
তাৰপাছত এতিয়া ঘৰত এতিয়া ফাৰ্মতে লাগি আছো আও।
ফাৰ্মত নহয় মই গৰু গুৰিলে আহিছিলো অ। ফাৰ্মত নাই ফাৰ্মত নাই মই গৰু গুৰিলৈ আহিছিলো। হেৰি কথা এটা শুনচোন
হব।
শুনিছা।
অ' ক
হে তোৰ ভাগ ট্ৰেক্টৰ খন উইণ্ডো টো নহয় জানো।
অঁ অঁ।
তহঁতখন টু ইনটু টু নহয় জানো
হয় হয়
হেল্ল' অঁ হেৰী কিমান মান লৈছিলে বাৰু এইখনত কিমান মান লৈছিলে তোৰখনত
এ চাৰে চাৰি লৈছিলে।
চাৰে চাৰি মানে ই এমাইত আনিছিলি ন।
ই এমাইত অঁ।
অঁ ঠিকে আছে। ঠিকে আছে মওঁ ভাবিছিলো মানে মই অঁ মানে মই ভাবিছিলো সেই। ফৰ ইন টু ফৰ এ এখনকে লৈ আহোঁ বুলি ভাবিছিলোঁ। মানে আমাৰ ইয়াত হাল চাল বাবলৈও মানে তেনেকুৱা নাই মানে টেক্টৰ মানে গাঁৱত।
এতিয়া তোৰ মোটামুটি ছয় লাগি যাব।
ই এম আই মানে ডাউন পেমেন্টটো ন
অহ
উম ঠিকে আছে ঠিকে আছে, মানে এনেই কেছ পেমেন্টত মই চাইছিলো তোৰ মহেন্দ্ৰখনত তোৰ বিশৰ পৰাতো, পঁচিছ মানত ওলাই আহিব বুলি দেখাইছিলে!
অহ
উম তাকে এতিয়া ছয় মানটো ডাউন পেমেন্ট লাগিবই চাগে সেইখন তাকে তহঁতৰ ফালে চিনাকি কি মানে এনেকে ফৰ বাই ফৰৰ টেক্টৰৰ মহেন্দ্ৰ আকৌ দেই তেনেকে কণ্টেক আছে নেকি তোৰ
মোৰ হাতত নাই নহয় তেনেকে
অঁ নাই নেকি!
নাই নাই অ ৰচোন হেৰি এই আমাৰ দেদা এজনৰ তাত আছিলে
অহ
এই তাকে মই ফোন এটা কৰি সুধি ল'ব লাগিব। তাপিছত এতিয়া মই সুধি লৈ মই তোক খবৰ দিম বাৰু তাপিছতে কি কি ডকমেণ্টছ লাগে মই তোক কৈ দিম। তাপা মই হোৱাটছাপতে দি দিম তাপিছত তই মোলে দি দিবি মই তেতিয়া কামটো সোনকালে কৰি দিম।
অঁ অঁ ঠিকে আছে বাকী সেইখন দিলাৰতে মানে কে তোৰ কেজুৱেলৰ পা লে লোটা এনেকে নাঙল তাপা তেলৰ এইবিলাক চব পাম নে লগতে একে একেখিনি মানে চব বস্তু
নহয় সুবিধা চব লগতে পাবি
অঁ।
উম তাক। কে তই এতিয়া এই অফাৰতে পাই যাবি চাগে
হোম
এ এতিয়া অফাৰত পাই যাবও পাৰ হেৰিটো এইটো লতাটো অফাৰে আছে মানে এ খেতি ছিজনৰ কি কিছুমান অফাৰ দি আছে অফাৰ চলি আছে তই পাই যাবি চাগে
অঁ অঁ মই তাকে তেতিয়া অঁ এই! ! এই সপ্তাহতে তেতিয়া মই তহঁতলে গৈ পিনি মই ট্ৰেক্টৰটো চাই আহিমগে তো লগতে গৈ
অ মই তোক এই এতিয়া মই তালে ফোন কৰিম মই কথাটো ভালকে পাতি মেলি লওঁ ত এতিয়া ধৰ অ মইতো ভালকে কিবা এটা লৈ দিব পাৰিলে ময়ে ভাল আছিল। লগৰে তই
উম।
উ তোৰ তোৰ কিবা লওঁ বুলি ভাবিছ ভাল বস্তুতাই ল।
উম উম বাকী অ খেতি বাতি কৰিছ নাই তহতে এইবাৰ?
উম খেতি হে খেতি আমাৰ এতিয়া লাগি আছে বাৰু পথাৰত।
অ অ।
উম তাকে খেতিতে লাগি আছো আও।
উম ঠিকে আছে আমাৰ বাৰু খেতি কৰা হোৱা নাই এতিয়ালৈকে, মানে কঠীয়াটো এবাৰ পৰাও
অ হ'ব দে ছোন মই ফোনটো পিছত মাৰি আছোঁ ৰছোন।
হা হা?